অ' কোৱাচোন। অ' কোৱা।
কি কৰি আছা?
এনে বহি আছোঁ ৰ'বা। কি নকৰিম আৰু। ফোন চাই বহি আছিলোঁ।
অ' ভাত- ভাত - পানী খালানে?
বনাই আছে মায়ে, তুমি খালা?
নাই - নাই, মই খোৱা নাই। আমাৰো বনায়ে আছে।
হয় নেকি? কি বনাই আছে পিছে?
অ' আমাৰ আজি এয়া কুকুৰা মাংস, তাৰপিছত আলু দি বনাইছে পাতল কৈ জোল, তাৰপাছত লগতে মাহৰ দালি, লাই শাকৰ ফ্ৰাই আৰু জলকীয়া, নহৰু, বিলাহী এইবোৰেৰে পিটিকা বনাইছে। তা বহি খানা ৰেডি কৰোঁৱা তাকো
মই এনে বহি আছিলোঁ। মায়ে এতিয়া মানে অ'- মাছৰ আঞ্জা বনাব। তাৰপিছত তোমাৰ আৰু এই কি কয়, মচুৰ দালি, তাৰপিছত তোমাৰ এই কি কয় ব- বে- বেঙেনা পিটিকা বনাব আৰু।
আচ্ছা, অ'- মানে দুপৰীয়াৰ খানাবোৰ ভালদৰে হ'লে ভাল লাগে দিয়াচোন। আৰু তাতে আৰু আমাৰ অসমীয়া থলুৱা ইমানবোৰ ব্যঞ্জন আছে।
হয়, একদম ঠিকে কৈছা তুমি মানে, আমাৰ ইয়াতে অসম- অসমত খাদ্য বহুতো মানে, বহুতো ধৰণৰ আজিকালি বহুতো ওলাইছে আৰু বহুত নতুন ওলাইছে আৰু ক'বলে গ'লে।
মানে অ'- পৃথিৱীৰ এ- ডা- যিমান ফাইভ ষ্টাৰ হোটেলৰ বিৰিয়ানী, পি জা, বাৰ্গাৰ বা যিমান যি খাদ্য নোহোৱা কিয়, কিন্ত আমাৰ যিবোৰ অসমী য়া গৰম জহা চাউলৰ লগত লোকেল অ'- কুকুৰাৰ মাং স বা মাছৰ জোল, তাৰ পাছত হাঁহৰ মাংস, এইবোৰৰ নিচি নিচিনা শান্তি ক'তো পোৱা নাযায় কোনো খাদ্যতে পোৱা নাযায়।
হয় একদম ঠিকে তুমি চাবা এতিয়া আমি বাহিৰৰ বস্তু ইমান খাওঁ বা ইমান ফাষ্ট ফুড খাওঁ ন কিন্তু ঘৰলৈ আহিলে মানে যেনেকুৱা নহওঁক বা অলপ মানে পন্টা ভাতে খাও বা যি খাওক মানে ঘৰৰ খাদ্য খাই বহুত ভাল লাগে আনন্দ লাগে আৰু।
অ তাকে আৰু এইবোৰ মানে বাহিৰৰ খানবোৰ অকল জিভাৰ জুতিৰ বাবে। হে কিন্তু আহ এইবোৰ আচলতে পেটৰ বাবে খুব বেছি অপকাৰী হয় আৰু। আমি যিহেতু ছোৱালী মানুহ গতিকে ছোৱালী মানুহে বাহিৰৰ বস্তু কমাই খাব লাগে। গে
হয় একদম ঠিকে কৈছা তোমাৰ চাবা এ ঘৰুৱা মানে তোমাৰ ধৰা আজি। আজিকালি মানে বাহিৰৰ বস্তুবিলাক খাই কিনে বহুতো মানে ৰোগ ওলাইছে। তাৰ কাৰণে পেটৰ বিষ হয় আমাৰ আমাৰ স্বাস্থ্য বেয়া হয় কিন্তু ঘৰত খাদ্য সাধাৰণ ঘৰত ভাত খালে আমি। মই মানে বেমাৰ বোৰত। ঠিক হৈছে সেইকাৰণে নো কয় ন এই ডক্তৰ বিলাকে যে মানে বাহিৰৰ বস্তু খাব নদে বা তোমাৰ মানে বেমাৰ। বেমাৰ হ'লে ডক্টৰ বিলাকে আ খিচাৰি খাব দিয়ে বা পইতা ভাট দালি। বা তেনেকুৱা বইল বইল বস্তু খাব দিয়ে। কাৰণ সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়।
অহ। আলু পিটিকা, বেঙেনা পিটিকা তাৰ পিছত আৰু খনিৰ পিটিকা লগতে লগতে যদি তুমি কেঁচা সৰিয়হৰ তেল আৰু কেঁচা জলকীয়া সানি এইবোৰে পিটিকা উপৰিও যদি তুমি ভাত সাজ খোৱা তেনেহলেও বহুত শান্তি পোৱা যায়। যিবোৰ মানে। দামী দামী ৰেষ্টুৰেণ্টৰ পিজ্জা, বাৰ্গাৰ, চাওমিন এইবোৰৰ পৰা পোৱা নাযায়।
একদম ঠিকে কৈছো মানে ঘৰৰ খাদ্য খাই বহুত আনন্দ লাগে বিশেষকে মাৰ হাতৰ মানে। বনোৱা আলু পিটিকা বা মানে ভাত মানে তাৰপিছত তোমাৰ বেঙেনা পিটিকা মানে বহুত ধৰণৰ আঞ্জা বিলাক যেনেক নহওক কেলে মানে মে মানে মায়ে বনাই খোৱা আৰু বিশেষ বিশেষকে মায়ে যেতিয়া তাই বনাই কিনে আমাক খুৱাই দিয়ে। আৰু আনন্দৰ কথা লাগে আৰু ভাল লাগে আৰু তেতিয়া মানে বাহিৰৰ মানে ব বস্তুবিলাকৰ ফাষ্ট ফুড মানে বহুত দূৰ আৰু সেইবিলাক।
মোৰ আৰু খৰিচা লগতে বাঁহৰ গাজ দিলে ভাত অকনমান বেছিকৈ লাগিব মানে। এইবোৰ খাই বহুত বেছি ভাল পাওঁ। লগতে যদি আমি ঠাণ্ডাৰ দিনত ক'বই নালাগে জুই জুইত পুৰা গাহৰি তাৰ পাছত হাহৰ মাংস তাৰ পাছত কোমোৰাৰ জোলে এইবোৰে একদম বেলেগ আমোদ দিয়ে।
একদম ঠিক আছে ঠাণ্ডা বতৰ দিনা তুমি ৰাতি মানে গৰম গৰম ভাত আৰু তোমাৰ কি ক হাঁহৰ মাংস বা কুকুৰাৰ মানে মাংস বিলাক খাই একদম ভাল লাগে আৰু। কবই নোৱাৰি ইমান আনন্দ লাগে আৰু আৰু পাৰ পাৰ চৰাই জোল খালেতো আৰু আনন্দই লাগি যায়।
অ অ আৰু মানে আমাৰ অসমীয়া খাদ্যৰ বোৰৰ এটা আটাইতকৈ ডাঙৰ সুবিধা যে মানে আমাৰ কিতাপ বা ডায়ক প্ৰেনত যি নাথাকক কিয় ঘৰুৱা অসমীয়া শাজ ভাতৰ সাজটো বহুত বেছি হেলডি হয়। কাৰণ ইয়াত বেছি ভাগ তেল মছলা বহুত কম থাকে আৰু লগতে নিজৰ শৰীৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। লগতে কাৰ্বহাইড্ৰেট যদি আমি জোখত কৰি লওঁ দালি কণী মাছ মাংস এইবোৰ খালে আমাৰ শৰীৰত। প্ৰটিনো পোৱা যায়।
তো আমি মানে দিনতটো পালে হয়। ৰাতিপুৱা উঠি কিনে বা তোমাৰ গধূলি খোৱাৰ সময়ত আমি গা কীৰ একগিলাচে খাব লাগে তোমাৰ কল খাব লাগে কণী খাব লাগে যাৰ ফলত আমি প্ৰটিন পাওঁ আৰু চয়াবিনতো প্ৰটিন পায়।
থাকে আৰু মানে উম ৰাতিপুৱা জলপানৰ ভিতৰত আমি মাজে মাজে দৈ, চিৰা বা খোলা চাপৰি পিঠা এইবোৰ চাহ চাহ খালে মানে নিজৰ অসমীয়া থলুৱা খাদ্যবোৰ খাই থাকিলে মন বোৰো ভাল লাগে কাৰণ যিহেতু আমি বিহুৱে হওক বা কিবা উৎসৱ উপলক্ষ পিঠা চিৰা দৈ এইবোৰ খাওঁ কিন্তু সেইবোৰ বহুত বেছি হেল্ডি হয়। আমি যদি সেইবোৰ নিজৰ নিয়মীয়াকৈ খাবলৈ আৰম্ভ কৰো। তেতিয়া আমাৰ শৰীৰবোৰ আৰু বেছি বেছি হেল্ডি হৈ থাকিব।
এতিয়া চাবা দাইল, মাছ বা মাংস বা কণী গাখীৰ, চয়াবিন এইবিলাক মানে শৰীৰৰ সাৰ বা মাংস গঢ় তাৰ পৰা আমি মানে কি ক তোমাৰ প্ৰটিন পাওঁ বা শাক শাক পাচলি বা সেউজীয়া শাক পাচলি ফল মূল বা গাজৰ পৰা আমি ভিটামিন আৰু বন্ধাকবিৰ পৰা আমি ভিটামিন চি বিলাক পাও যাৰ কাৰণে আমাৰ স্বাস্থ্যৰ ভাল হয়।
উম অ তাকে আমি নিজৰ উ অকল মুখৰ জুতিৰ বাবে নহোৱা শৰীৰৰ শৰীৰৰ কথা ভাবিও আমি দায়িত্ব কৰিব লাগে লগতে সেইবোৰ অ সেইবোৰ লৈ আমি খাব লাগে যিবোৰ আমাৰ শৰীৰৰ । বাবে ভাল।
হয় একদম ঠিক হৈছে আৰু ইয়াৰ উপৰি আমাৰ অসমীয়া থলুৱা খাদ্য যেনে তোমাৰ খাৰ পিটিক। কছ মাছৰ টেঙা কল পচলা মানে আজি। পিঠা পনা লাৰু এই। আৰু তোমাৰ এই কি কয়। এইটো পচলাৰ ভাজি এইবিলাক ইমান খাই ইমান ভাল লাগে নহয়।
তাকে আমাৰ অসমীয়াৰ। কিমান খাদ্য আছে যিবোৰ বা এইবোৰ পিজ্জা বাৰ্গাৰ এইবোৰে কেতিয়া। মানে এইবোৰৰ লগত হেৰী কৰিব নোৱাৰে জোখিব নোৱাৰে অ অসমীয়া খাদ্যৰ ৰন্ধন প্ৰণালীও বেলেগ বেলেগ? ধৰণৰ আৰু খুব কম তেলত সোৱাদ লগাকৈ এইবোৰ আমাৰ মাহতে বনাব পাৰে। এক
আৰু আজিকালি চাবা তুমি ফাইভ ষ্টাৰ হোটেল বা ৰেষ্টুৰেন্ট বা মানে হোটেল বিলাকো? তোমাৰ অসমীয়াত থলুৱা খাদ্য থাকে কিন্তু মানে ঘৰত মানে ঘৰৰ দৰে নাথ। থাকে আৰু ঘৰতো মানে বহুতে খাই বহুত ভাল লাগে যেনে তোমাৰ মানে থাকে ফাই। বিলাকো আজিকালি অসমীয়া থালি বিলাক আছে কিন্তু ঘৰত যেনেকুৱা হয়। বাহিৰত আৰু এনেকুৱা নহয়েই আৰু।
অঁ পিছে তুমি কিবা বনাব জানানে?
জানো আৰু বনাব।
অ এনে কি কি বনাব পাৰা নো ?
এনে তোমাৰ মানে মই অ মানে মাংস বিলাক বনাব পাৰো ভাত মানে। যিমান লাগে পাৰো আৰু বনাব।
আহ মই তেনেকৈ ন মই তেনেকৈ নাজানো কিন্তু নৰ্মেল দালি ভাত। চব্জি এনেকৈ জানো।
আহ মই পাৰো মানে আগতে পাৰা নাছিলো আজিকালি পাৰো আৰু বনাই বনাই শিকি। ফল
সময়ৰ লগত মানুহে। বোৰ অসমীয়া খাদ্যবোৰ বনোৱা শিকিব লাগে তেতিয়াহে আমি আমাৰ আহ পৰম্পৰাগত খাদ্য এইবোৰৰ এইবোৰ আকৌ ভৱিষ্যত প্ৰজন্মকো শিকাব পাৰি। উ
হয় একদম ঠিক হৈছে সেইকাৰণে আমি যিমান পাৰো আমি ঘৰৰ খাদ্য বিলাকে খাব লাগে বাহিৰৰ খাদ্য খাব নালাগে।
আৰু ঘৰৰ খাদ্যবোৰ যিমান পুষ্টিকৰ বা আমাৰ শৰীৰৰ বাবে উত্তম হয় বাহিৰৰ খাদ্যবোৰৰ বাবে আমাৰ পেটৰ অসুখ হ'ব পাৰে। নহলে আমাৰ বিভিন্ন ধৰণৰ আজিকালি বেমাৰ আজাৰ বাহিৰৰ খাদ্য খোৱাৰ ফলতে আৰম্ভ হয়।
হয় আৰু চাবা তোমাৰ আমাৰ মানে ৰাতিপুৱা যোনটো আমি জলপান খাওঁ এইটো কেতিয়াও এৰিব নালাগে বা ৰাতি পলমকৈ গধুৰ খাদ্য খাব নালাগে মানে। আমি যিমান পাৰো ইমান হেলডি বিলাক খাব লাগে আৰু খৰদৈ গিলি গিলে আ চাবা কি কিছুমান এনেকুৱা ন ভাত বিলাক গিলি দিয়ে কিবাই নাপায় সেইবিলাক কৰিব কাৰণ আমি হজম কৰিব নোৱাৰো না ভালকে চোবাই খালে আমি কৰিব পাৰো।
হয় অ ঠিকেই কৈছা আমি আৰু খাদ্যবোৰ আমি কেতিয়াও অপব্যয় কৰিব নালাগে কাৰণ আমাৰ আমিতো খাবলৈ পাইছো কিন্তু এনেকুৱা বহুত মানুহ আছে যিবোৰে এ এ এমুঠি খাই এমুঠি খাব নাপায় সেইবাবে আমি অন্যক কেতিয়াও অপমান কৰিব নালাগে। যিখিনি আমি খাব পাৰো সেইখিনিয়ে ল'ব লাগে আৰু উম খাব নোৱাৰিলে বেছি কৈ লৈ কাঁহীত এনেই পেলাব নালাগে।
হয় একদম ঠিকে কৈছা আৰু পাৰিলে তোমাৰ মানে দিনত তোমাৰ আঠ দহ গিলাছটো পানী খাব লাগে কাৰণ আমাৰ এইটো শৰীৰৰ কাৰণে ভাল হয়।
অ ঠিকে কৈছা পানীটো আছ চলতে বেছি দৰকাৰী কাৰণ পানীয়ে আমাৰ শৰীৰৰ যিবোৰ অন্য পদাৰ্থ থাকে সেইবোৰ চলাচল কৰাত সুবিধা কৰে আৰু লগতে আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ হজমত সহায় কৰে সেই সেইবাবে খা দ্যৰ লগতে পানীটো বহুত বেছি দৰকাৰী।
হয় একদম ঠিকে কৈছে সেইকাৰণে ডক্তৰ বিলাকে ডক্তৰ বিলাকে কৈ ন পানী মানে দিনটোত এক লিটাৰ কৰি পানী খা বা বা এনেকুৱা বা গাজৰ খাবা বা সেউজীয়া শাক পাচলি বিলাক খাবা আৰু তুমি চাবা এইটো ৰঙা কচু অ ক'লা কচু যে সেইটো আমাৰ আইৰনৰ কাৰণে বা তেজৰ কাৰণে বহুত ভাল।
অ হয় ঠিকেই আচলতে উ বিভিন্ন ধৰণৰ শাক পাচলি বা বিভিন্ন খাদ্য বস্তু এইবোৰৰ বিভিন্ন ধৰণৰ পুষ্টি ভিটামিন আৰু কাৰ্বহাইড্ৰেট প্ৰটিন এইবোৰ পোৱা যায় সেইবোৰ আমি জু খি ভালদৰে জানি কোনটো খাদ্য খালে আমাৰ দেহৰ বাবে উত্তম আৰু কোনটো খাদ্য বেছিকৈ খাব নালাগে সেইবোৰ সেইবোৰ জানি শুনি বস্তুবোৰ খাব লাগে কাৰণ যদি তুমি এটা বস্তু কে জোখতকৈ বেছি খাই দিয়া তেতিয়া তোমাৰ শৰীৰৰ বাবে অপকাৰো হ'ব পাৰে।
বা আৰু কি কয় তোমাৰ এ বিত বিলাক খাব লাগে গাজৰ খাব লাগে সেউজীয়া শাক পাচলি আৰু এইটো তিতা কেৰেলা যে সেইটোও আমাৰ পেটৰ কাৰণে ভাল হয়। যাৰ কাৰণে আমাৰ মানে যিমান আৰু পেটৰ এইবিলাক বীজাণু বিলাক আছে গোটেই। মানে ভাল হৈ যায়।
তু ঠিকে কৈছা বাৰু আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। পিছলৈও পাতিম বুলি আশা
হয় দিয়া তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল ধন্যবাদ বাই